অ তেই শুনিছো ৰবা, তুমি শুনিছা?
্ শুনিছা?
তুমি শুনিছানে? অ অ তুমি শুনিছানে?
অ। কি কৰিছা?
কি কৰি মই তোমাৰ এই মোৰ অলপ মানে ছালৰ প্ৰব অসু মানে সমস্যা হৈছে ৰ'বা।
অঁহ কি হৈছে?
এই ভৰিত মানে তোমাৰ মই এই যে খুৰ থাকে যে চুলি সৰুৱাই এইবোৰ নোমবোৰ যে সুৰাব পাৰি।
অ সেইবোৰ মানে ব্যৱহাৰ নকৰিবা বহুত বেয়া হয়।
মই মানে কৰিছিলো তোমাৰ এইটো। হলে এই তেতিয়া পৰা মানে বহুত খজুৱাই আছে। খজুৱাই আছে, এতিয়া মানে মই এ তিয়া মানে এতিয়া মানে মই যত্ন কৰি তত পোৱা নাই জানানে? কিমান কি যে কৰিছো মানে নিম তিতা যে
অ এই এইবোৰ লগাব নালাগে অ হয় হয়।
ঘোঁৰা নিমৰ পাতটো যে, সেইটো বোলে খজোৱাত খজালে খজুৱালে লগালে বোলে ভাল হয় সেইটো।
অ।
সেইটো মানে পাত আছিলে ঘৰতে আমাৰ গছ আছে মায়ে আনি দিছে, অলপ গৰম পানীত মানে সেইটো পাতটো সিজাই লৈ পিনে এনেকৈ লগাই আছো ৰবা পৰিখনত এতিয়া।
উম উম হয়। তাৰমানে কি হৈছে চালত কিবা খজুৱতি হৈছে নেকি কিবা?
অ খজুৱাই - খজুৱাই মানে কেনেকুৱা হৈ গৈছে ভৰিখন একদম কিবা এটা কলা কলা এটা আৱৰে আৱৰি ধৰিছে মানে এটা কলা তৰৱ এটা সেনেকুৱা হৈ গৈছে।
আ নিম পাত তেৰে অ নিমপাতটো ভাল হয় বাৰু মানে গা ধুওতেও মানে ব্যৱহাৰ কৰিবা মানে পানীৰ লগত, তেনেকৈ গা ধোবাচোন।
মানে ছালটো ভালে থাকিল তে বহুত ভাল বহুত ভাল লাগে জানানে?
উম ভাল লাগে মানে চালটো উজ্জ্বল হলে ভাল লাগে ন? এ মোৰো ছালৰ মানে অসুবিধা হয় থাকে মাজা - মাজা উম।
অ, মোৰতো আগতে স্কুলৰ সময়ত নহয় কিমান যে মুখত কিবা কিবি ওলাইছিলে সৰু - সৰু গুটি - গুটি। মই কিমান কি যত্ন কৰিছিলো মানে তোমাৰ, অ মই
তো খোৱা চাগে তেল, মছলা পাতি বেছিকৈ ভাল
অ অলপ খোৱা যায় পিছে মোৰ মানে কি হয় পানী কমকে বোৱা যায় এই সেইটোৰ কাৰণে মানে এইটো সমস্যা হয় মোৰ।
পানী টোৱে মেইন হয়, পানীয়ে আমাৰ ছাল সৰ উজ্জ্বলতা বাঢ়ে। উম,
উম, ডেইলি তুমি তিনি চাৰি লিটাৰ যদি পানী খোৱা নহয় তুমি ছালৰ একো সমস্যাই মানে কোনো দিন দেখা নোপোৱা আৰু। আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি কোৱাচোন তুমি?
চালে হয়।
হুম-হুম-হুম।
মানে কি-কি পানী বেছিকৈ খাবা-পানী বেছিকৈ খাবা আৰু মানে কি কৰিবা তুমি চানস্কিন বুলি কৈ যে লগোৱা নে? সেইটো ৰদত ওলালে লগবাচোন নহলে অ, হয়-হয়।
আক বুলি এটা আছে দাম হক ক বুলি এটা আছে সেইটো মই এতিয়া ব্যৱহাৰ কৰি আছো। তাৰমানে তোমাৰ আমাৰ শৰীৰৰ যিয়ে শৰীৰৰ আটাইতকৈ ডাঙৰ তোমাৰ এইটো অংগনৰ ছালটো সেইবাবে তুমি কি ভালদৰে ভালকৈ যত ল'ব লাগে অকণমান ভাল দেখিবৰ বাবেই নহয় আৰু কিন্তু যাতে সুস্থ থাকে আৰু লগতে মানে সেইটো প্ৰয়োজনীয় আৰু।
সেইটোৱে উম-উম।
উম, আজিকালি তোমাৰ মানে একদম মানে যিটো বেস্ততা হয়-হয়-হয়। উম, একদম মানে হেলথি খাদ্য খাব লাগে। আৰু তোমাৰ এইবিলাক যে বাহিৰত খাদ্য খাব নালাগে কম মানে একদ একেবাৰে তোমাৰ সেইটো বাদ দি দিব লাগে।
সেইটো হয়েই ঘৰৱ খাদ্য যিমান খোৱা সিমানেই ভাল বাৰু।
আৰু মোৰ মুখত ইমান কলা দাগ পৰিছে কলা দাগৰ কাৰণে মই তাৰ মানে কি ক কি লগাই আছো তোমাৰ এই আলু থাকে যে আলু পিচি আলু পিয়ে আলু পিচি পিনে এনেকৈ তাৰ ৰসটো মই এনেকে এনেকে লগাইছো ৰবা মুখত বহুত মানে মাই কৈছে মানে।
আলু লব পাৰ আৰু মুলতানী মাটিতো ল'ব পাৰি-মুলতানী মাটিতো লব পাৰি। আৰু তুমি সেই ল'বাচোন মচুৰ দাইলটো ল'বাচোন বতি। মানে ধুনীয়া কোমল হয় আৰু ছালখন উম, মচৰ দাইল লব পৰা আৰু পাননে কিছুমানে
উম,
অমিতাও লৈ গৈছো মানে অমিতাটো পকা অমিতাটো যে
হয় নেকি মই মানে আজি প্ৰথম শুনিলো অমিতা বাৰু আমাৰ ঘৰত গছে আছে ৰবা অমিতা।
অ, ভালেই দিয়া। সেইটো ল'ব পৰা পকা অমিতাটো মুখত এনেকৈ সানিবাচোন।
উম, বাকী তোমাৰ সেউজীয়া শাক পাচলি এইবোৰ বেছিকে খাব লাগে।
এইবোৰ পুষ্টিকৰ খাদ্যবোৰ খাব লাগে আৰু মানে তুমি যেতিয়াই তুমি বাহিৰ উম, আৰু বাহিৰলৈ ওলাই গলেও মানে তুমি এই চানস্ক্ৰীণটো ব্যৱহাৰ কৰিবই লাগে আৰু বহুতে ভাবে মানে যে কেৱল মানে গৰম দিন আৰু বহুত বহুতে ভাবে বহুতে ভাবে মানে তোমাৰ গৰম দিনতে চান্স ক্ৰীম লাগে কিন্তু নহয় আচলতে সকলো মানে তোমাৰ ঋতুতে লাগে ছানস্ক্ৰীটো। কি কৈ আছিলা কোৱাচোন?
ম ওলালে মানে কি আমি যে কও নিয়মিত ন-য়মিত ব্যায়াম কৰাৰ কথা কও নহৰ যত্ন লোৱা আচলতে ব্যায়ামটোত মানে ছালৰ মানে কি চা আমাৰ মানে নিয়মিত ব্যায়াম কৰিলে কি হয় ছাল চুলি সকলো সুস্থ থাকে গম পোৱানে মানে দেহৰ সক কলো অংগই মানে নিয়মিত ব্যায়ামটো মানে তুমি নকৰা চাগে।
মই কৰো ৰবা খোজ কাঢ়িব যাও পিছে এইকেইদিন অলপ বৰষুণ দিয়া কৰি বৰষুণ দি আছে যে বতৰটো ডাৱৰ ৰীয়া কৰি আছে অলপ বতাহ ধুমুহা হৈ আছে সেইটো কাৰণে মানে মই যাব পৰা নাই অলপ মানে মানে ক্ষতি হৈছে খতি হৈছে আৰু। তোমাৰ ইয়াৰ উপৰিও তোমাৰ পৰ্যাপ্ত টোপনিটো হ'ব লাগিব। মানসিকপচ-মানসিক চাপটোৰ কাৰণেও তোমাৰ বহুত
মানসিক চাপ কমাব লাগিব আৰু টোপুনি- টোপনি ভাল হ'ব লাগিব। তুমি চোৱাচোন টোপনি নহ'লে কেতিয়াবা মুখৰ অ, চকুৰ কাষত যে কলা- কলা দাগ পৰে যে টোপনি খতি হলে এইবোৰ কলা চাপ পৰে চকুত।
উম, হয় -হয়-হয় এ ৰাতি ভালদৰে শুব লাগ মুখত নহ'লে তাৰ প্ৰভাৱটো পুৰা তুমি পিছদিনা গমেই পাব বা চকুতো একদম ভিতৰত সোমাই যাব সেনেকুৱাই। মানে তুমি স্কিন কেয়াৰ বুলি যি টো কয় আমাৰ ছালৰ যত্ন সেইটো মানে অকল দামী বস্তুৰে নহয় আৰু ব্যৱহাৰ কৰিলে নহয় আৰু ত' বা নিজৰ ছালৰ ধৰণটো বুজি পিনে তুমি যিটো সঠিক যত্ন লোৱাটো মেহে গুৰুত্বপূৰ্ণ আৰু।
আৰু ধৰা পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগিব উম, সেইটোয়ে
তোমাৰ সুস্থ ছালটো ন' সৌন্দৰ্যৰ চিন হব পাৰে কিন্তু মানে তোমাৰ তাতকৈ ডাঙৰ কথাটো হ'ল মানে সুস্থ জীৱনশৈলীৰ প্ৰতিফলন কিন্তু এইটো।
হয়- হয় আৰু হয় দিয়ক আৰু যেনেকুৱা চুলিৰ ক্ষেত্ৰত নহৰু মানে এতিয়া কি হয় চুলি মানে বহুত সৰিছে ৰবা। এইকেইদিন মানে চুলি চুলিৰ যত্ন লব কাৰণে মানে এতিয়া কি হয় এতিয়া মানে জবা ফুল টো ভাল বুলি কয় ন' জবা ফুল টো যে লগাব লাগে আৰু পিয়াজৰ ৰসটো লগাব লাগে।
উম,
তেনেকৈ লগাও বাৰু এতিয়া মানে
আজিকালি তোমাৰ বহুত মানুহৰ তোমাৰ এইটো সমস্যাই দেখাই দিছে জানা নে চুলি সৰা তোমাৰ উফি ব্ৰা বা শুক মানে এইটো শুকান হৈ যায় যে একদম বা কিছুমানৰ পকিও যায় ন'?
তো মানুহে যাই যে আজিকালি মানুহতো তেলতো নলগাই বেছি পায় কিন্তু তেল লগাবই লাগে সপ্তাহত তুমি এদিন বা দুদিন মানে তেলেৰে মাচাছ কৰিব লাগে আৰু মানে পুৰা গুৰিত লগাব লাগে।
অ, মোক মই নাৰিকল তেলটো - যে আছে নাৰিকলৰ তেলটো মই লগাওঁ মোৰ মানে বহুত
আজিকালি মানে কি হয় মানুহবোৰে কেনেকুৱা হৈছে আজিকালি মানে উম, চুলিৰ মানে গৰম যে তাপ দিয়ে যে ষ্টেজ নাৰ বুলিয়ে ক'লো বা ডায়াৰ কৰে চুলি এইবোৰ বহুত মানে চুলিবোৰ মানে বহুত ডেমেজ হৈ যায় আৰু বেয়া হৈ যায় এইবোৰ কৰি।
অ, বেয়া হৈ গৈছে অ, সেইবোৰ কৰি। হম-হম-হম আৰু যে এইবোৰ পাৰ্লাৰত গৈ পিনে চেলুনত- চেলুনত গৈ পিনে যে চু ছোৱালী বিলাকে যে চুলি বিলাক চিধা কৰিব, বেকা কৰিব এইবিলাক কৰে যে মানে বহুতো ধৰণৰ কিবা- কিবি বেলেগ কেমিকেল থাকে ত' সেইবোৰ মানে একেবাৰে লগাব নালাগে মইতো কে কেতিয়াও নকৰো এইবোৰ যিমান মোৰ পইচা থাকিলেও মই নকৰো মোৰ খালি এটাই সমস স্যা হৈছে বহুত ডাঙৰ সমস্যা হৈছে এতিয়া মোৰ উফি-উফিটো মোৰ চবচাই ডাঙৰ সমস্যা হৈছে হয় নেকি? তাৰ পিছত তুমি কিবা সমস্যাৰ সন্মুখীন হৈছে নে? কৰাৰ পিছত
প্ৰথমতে জানিছ পিছত এতিয়া লাহে লাহে যাই বাৰু গৈ আছো এতিয়া বহুত খিনি আগতেতো মোৰ শ্ৰেণী বহুত আছিলে। ধুনীয়া আছিলে দীঘল আছিলে এতিয়া মানে কৰিবই নোৱাৰো গৈছে মানে এতিয়া যত্ন লবও মানে তেনেকৈ সময় নাপাও এনেকুৱা হৈছে।
মোক এটা কিবা উপায় দিয়া অ' মোৰ বহুত সুখী হৈছে জানানে?
উম উফি হৈছে ন জবা ফুলটো লগাবা অ'। বতি কিনে পিচি কিনে অহ।
অ' হ'ব দিয়া। আৰু তোমাৰ মানে উফি হ'লে ন তোমাৰ মানে চুলিটো খুব ঘ মানে ঘনকৈ মানে মূৰটো ধুব লাগে পৰিষ্কাৰ কৰিব লাগে ন'।
উম, উম আৰু কণ্ডিচনাৰ কণ্ডিচনাৰতটো লগোৱা নে?
কণ্ডিচনাৰ চেম্পু পিছত যে লগাই ন চুলিটো যে পিছল হৈ পৰে। পিছল, পিছল হৈ পৰে যে জিলিকি উঠে যে অ' সেইটো সেইটো।
চুলিৰ যে আগ অংশ সেইবোৰ কিন্তু কাটি থাকিব লাগে মানে আমি আ যে সেইকাৰণে কি হয় আগৰ পৰা গৈ গৈ গুৰিত মানে এইটো বেয়া কৰি দিয়ে চুলিটো। আগৰ চুলিবোৰ যে কেতিয়াবা ফাটে বুলি কৈ যে অ' সেনেকুৱা গুৰিটো বেয়া কৰি দিয়ে ম কাটি থাকিব লাগে অলপ আৰু তুমি মানে কি পানী খাব লাগে। অ' পানীতো খাবই লাগে দিয়াচোন চুলি আৰু চাল দুইতাৰ কাৰণে। আৰু বিশেষকৈ মানসিক চাপ, চাপৰ ফলতো হয় মানসিক চাপৰ ফলতো হয়।
সেইটোতো একেবাৰে সেইটোতো বহুত ডাঙৰ বেমাৰ ৰবা। উম আৰু তোমাৰ মোৰ মানে এটা কাৰণতো চুলি বেয়া হ'ব পাৰে ৰ'বা তোমাৰ ম চুলিত মানে ৰং, চুলিত মানে তোমাৰ ৰং কৰিছিলো বাঘ এইটো মানে বুজিছা।
এই ৰং কৰাৰ কাৰণে অলপ মানে সেনেকুৱা হৈছে।
উ অ' কৰিছিলা, ক'ত কৰিছিলা, নিজে কৰিছা।
নিজে মানে আমু ঘৰতে এখন চেলোন আছে। নিজে কৰা নাই মই চেলোনত গৈ পিনে কৰিছো ভাড়াত দিয়া হয়। আমাৰ ঘৰৰ ৰুমৰ ৰুম এটা আছে তাতে মানে ভাড়া এখন দিছো চেলুন। ত' সেই চেলুন
হ'লেও চুলিত মানে বেছি গৰম মানে হিট লগাব নালাগে চুলিবোৰ নষ্ট হৈ যায় আৰু এতিয়া আমি ঘৰুৱা কিছুমান উপায় আছে ঘৰুৱা উপায়বোৰে মানে হয়, ঘৰুৱাকে এইবোৰ কৰিলেই তাৰমানে আমাৰ মানে চুলি, চালৰ ধুনীয়া মানে যত্ন ল'ব পাৰি আৰু কিন্তু। সময়ৰ অভাৱত নোৱাৰো দিয়াচোন। কেতিয়াবা এতিয়া, কেতিয়াবা চোৱাচোন আমাৰ ঘৰতে থাকে বস্তুবোৰ।
উম আৰু এল'ভেৰাটো যে আছে এল'ভেৰাতটো বহুত ভাল।
অ' এলুভেৰাটো আছে। গছো আছে ৰবা মই এতিয়া হ'লেও কৰাই নাই এইবোৰ।
অ' সেয় সেয়ে আৰু মানে যে কা কাষত থকা বস্তুৰ যে উম, সেয়ে আৰু কাষত থকা বস্তুৰ যে মূল্য নাথাকে বুলি কয়। সেইটোৱে আৰু মানে উম কোৱা কি কৈছিলা?
মানে কি কলো মই মানে এলোভেৰাটো মানে তুমি লগালে ধুনীয়া চুলি খিনি পিছল হয় ন। আৰু মানে চাইন দিয়ে মানে জিলিকি থাকে আৰু ধুনীয়া আৰু
সেইটো তুমি ছালতো লগাব পাৰা ছালৰ কাৰণে। খুবেই ভাল হয় এইটো। উম, উম ভাল হয় উম, উম।
অ' ঘৰুৱাই বহুত আছে উপায়।
অ' দিয়া নহ'লে ঠিক আছে নহ'লে তুমি খানা বনোৱা ন ৰাখো দিয়া এতিয়া ন।
দিয়া-দিয়া।
উম।